অ এ ভা ভাত খাই পেলাই মানে এনেই বাগৰি আছিলো।
ভাত খালীয়ে?
অ খালোএ আকৌ চাৰে নটা বাজি গ'ল আকৌ।
অহ। কিহে দি খালি ভাত? নাই খোৱা আমি দেৰিকে খাম।
ভাত দালি বনালো তাৰপৰা ভোলৰ চব্জি ভোল আছিলে তাকে চব্জি বনালো। উম দুপৰীয়া মাছ আছিলে পিটিকি দিলোৱা তেনেকেই খালো আজি।
অ নাই আমি নাই খোৱা আমি দেৰিকে খাম।
কি বনালি?
দালি বনালে। আকৌ ভাতকেৰেলা আলু আলু ভাজিলে।
অ বনালেটো বনালো নহয় আৰু মানে। তাকেতুন
মই নাই আজি ফুৰিব গলো ৰ। মই আমাৰ বোৱাৰীজনীৰ ঘৰলৈ গলো এ বোৱাৰীজনীৰ ঘৰলৈ গলো গৈ পেলাই আহিছোহে অলপ আগত
কিয় গৈছিলি আক?
এ এনেই এপাক ওলাই গলো তাই মাতি আছিলে নেযায় নেযায় কৰি সেইকাৰণে বোলো নাই দে যাও আজি এপাক সেই পেলি গ'লোঁ ওলাই আৰু নটা বাজি গ'ল আহো। তে
উম একো নকয় আহ মানুহটোৱে ইমান ৰাতি কত আছহে বুলি
নাই নকয় নিজৰ মানুহৰ ঘৰত আছো আকৌ নিজৰ ঘৰত।
অ এই আমাৰ তথাপিতো কব,
নেপায়।
উম হম হ দেৰি হ'ল ৰাতিখন মানে ৰা ৰা ঘূই ফুইলে বেয়া পায় মানে, নহলে ৰাতি থাকিব লাগিব নহলে। আহ হাজ
অ মই সন্ধিয়াতে গলো হ মই সন্ধিয়াতে গ'লো সন্ধিয়াতে গ'লো যে মালিকে মালিক এ গৰু আনিব গ'লগৈ।
আহ
আকৌ লৰাও আছিলে ঘৰত লৰাই চাবিটো মাৰি থৈ গুচি গ'ল মালিক বাহিৰত বাহিৰতে সাতটা বাজিলেগে বাহিৰতে আ চাবি পোৱা নাই গম পাইছনে নাই তাৰপিছত নহয় চাবিতো নি নিয়া নাযায়। আমি থলে ধৰি লও আমি য'ত থয় যে তাতে থওঁ যে মালিক, জানে আজি লৰাই বেলেগ এঠাইত থৈ গ'ল
অ সেইকাৰণে ফোন নাই অ ফোনো গও আনিব গৈছে আকৌ ফোনোতো লৈ যাব
অ ফোনটো নাই ফোন দুইটা আমি ল গলো ফোনো নাই। ৰ বৌ এজনীৰ ঘৰত গৈ পেলাই ফোনটো কৰিছেগৈ চাবিটো ক'ত মই বোলো চাবিটো দেহাই থৈ আহিছে তাৰ পিছত আকৌ ফোন কৰিছো লৰালে লৰা সোন গৈ পেলাই কৈছে অমুকততে আছে তেওঁও বিচাৰি পোৱা নাই। বিচাৰি পোৱা নাই বাহিৰতে বোলে বহি আছে খাত। এটা মজা লাগে।
আহ
চাহ নোখাকে আমাক নপঠিয়াই হয় এতিয়া আমি আহিম ও নোৱাৰা হলো চাহ বনাইছে চাহ এৰি থৈ আহিব নোৱাৰো এতিয়া তাৰ পিছত বেয়া পাব কৰি থৈ আহিলে তাৰ তাৰ পিছত বোলো যি কৈ কক আৰু ক যেনে। কৈছা উ দাদা কো মাতিয়ে দিয়ক তইনো গৰু ভাইে যাব। তেনেকে। ককাই ভাই কেনেকে যাবগে নো।
অ আকৌ বেয়া লাগে নহয়। তাকে মানে হে। হয় কেতিয়াবা তেনেকুৱা মাথাাতো গৰম উঠি যায় তেনেকে হয়নে। আমাৰও হয় নহয়। কেতিয়াবা উম চাবিতো লৈ যাওগৈ থৈ যোৱা জেগাত কেতিয়াবা মানে থৈ যাব পাহৰি যাওঁ। খপক ল যওঁগ তাত। একদম আহ। আহি ৰৈ থাকিবহি ক'ত চাবি ক'ত চাবি ক'ত। এ মই যে দেওঁ গালি। শুনোৱা হেনেকুৱা।
উ মই আকৌ চাবিিতো আমি আমিতো আকৌ চাবিিতটো জেগাতে থৈ যাও এতিয়া মালিক। তে দেহাই লৰাইহে বুজি নাপালে ক'ত থব লাগে।
কোন জেগাত মানে এজেগা আহ মইও তেনেকে কওঁ ন এজেগা চবকে কওঁ এইটো জেগাতে থম দেই চাবিটো। হয় চবে চিনি পোৱা জেগাত সেই ল'ৰা মানুহৰ। থ'লে ঘপককে এজেগা এটা।
অহ অহ
থব থ'ব লাগে সি তেওঁ থৈ গৈছে? এতিয়া হয় বিচাৰি পোৱা মানুহটোৱে যেন বোজাত বি। চাৰি নাপালে কওঁতেও সেইটোৱে তাহানি।
তাতে আন্ধাৰ হৈ গ'ল।
অ এ আন্ধা হয়ে আগত। অ আন্ধা হোৱাৰ কাৰণে প্ৰব্লেম হ'ল অ।
পোহৰটো নাকিয়া হৈ গ'ল আন্ধা হৈ গ'ল চবফালে। আন্ধা হৈ আছে লাইনটো নাছিলে ৰাস্তা লাইট টো জ্বলে। এনে ৰাস্তাত লাইটটো জ্বলা নাই আন্ধাৰ এতিয়া। চাবিটো ক'ত বিচাৰি পাব।
অ হয় দে তেতিয়াহ'লে আমনি লগা নাছিল নে?
নাই নাই আমাৰ মালিকে একো নকয়। আমনি লাগিলেও একো ক'ব নোৱাৰে অ বহি থাকিব। তেনেকে মালিকে একো নকয় যেতিয়া লৈকে যে নটালৈকে যদি আহো নাহোঁ বুলি- তোমাৰ নটালৈকে থাকিব তেনেকে। নিজৰ নিজৰ বেয়া লাগে এতিয়া গৰু। নিজৰ বেয়া লাগিব। গৰু চৰু আনি পেলাই যেতিয়া ৰখি থাকিব পাব লাগে উম। তাৰ পৰা ল'ৰা আহি পেলাই দৰ্জাখন মেলি। দিলেহি আৱ
অহ সি ক'ত গৈছিল আহি? ছিলে চোন আবেলি হ'বলা।
সি ডিউটিৰ পা দিয়ে হেৰি - কাম কৰে নহয় তেলৰ হেৰিত, আহিলে আহি পেলাই এতিয়া ওলাই গৈছে এনেই বাহিৰত ৰাস্তাত। খোজকাঢ়েগৈ যে। অ খোজ কাঢ়িব যায় মইও খোজকাঢ়ি বৰুৱানি খোজকাঢ়িব গৈছিলোঁ। খোজ কাঢ়িব গৈ গৈ বোৱাৰী জনীৰ ঘৰ পালুগৈ।
অ। ন অকন খোজ কাঢ়িবও লাগে আবেলি সময়ত। উম। তহঁতৰ সেইখিনি গাড়ী মটৰ গৈ থাকে যে। অ। আবেলি চবেই সেইখিনি সময়তে ওলায় আৰু লগ পায় আৰু।
অ সি ঘূৰিব নাপায় যে ইমান আহিলে মানে সেই অকমান সময় ঘূৰে আৰু।
অ দিনটো আকৌ তাতে বিজি আকৌ। কামৰ জেগাত। ভালে ক অকন লগ হ'লে মন। টো ভালো লাগে আকৌ দুই এখাৰ কথা পাতিলে
তাকে লগৰ ল'ৰা খিনিৰ লগত গাঁওত -গাঁওত নেপায় যে ইমান।
লগৰ বিলাক গাওঁতে আছে। মানে ইটো সিটো কৰি।
লগৰ খিনিও আজিকালি তাৰে দুই এটা আছে। এই দুটাও সেই তেনেকে ডিউটি কৰি ক'ৰবাত সোমাই আছে সৰু-সুৰা কামত। সেই তেনেকে কৰি মেলি আহে আৰু লগ পাই আৰু অকমান ঘূৰে আৰু ৰাস্তাত বেছি আমাৰ ল'ৰা আকৌ বেছি ঘূৰি নুফুৰে। আমাৰ আকৌ ঘৰতে বেছি থাকে।
অ ঘৰত থাকাতোৱে ভাল দে বেছি ঘূৰি ফুৰিবলৈ
আগতেতো নুঘুৰেই, এতিয়া - এতিয়া অকন ঘূৰিব লৈছে। ছে আৰু। এই হেৰি পা এতিয়া, উম এই ঘৰৰ ভিতৰ পৰা নোলায়। অ, অ, মানে মই হে তাক গালি পাৰি থাকো তই ঘৰৰ পৰা ওলাচোন অ। মই উলাই যা অকণ বাহিৰলৈ ওলাই যা সদায় ভিতৰতে সোমাই থাকা বেয়া।
অ' হ'। ভালে দে মানে বেছিকে আকৌ ঘু - ওলাই গ'লেও মানে আবাৰা হেৰি হৈ যায় যে ল'ৰা ছোৱালী বিলাক নুশুনে কথা মুখত যাব তেতিয়াও আকৌ চিন্তা হয়। ক'ত গ'ল এতিয়াও অহা নাই, তেতিয়াে আৰু বেছি চিন্তাহে লাগে ঘৰত থাকা
আমাৰ আকৌ সেইটো নাই বাৰু আমাৰ টাইম টেবুলত ঘৰ পায় যায়হি আ আধা ঘন্টামান ফুব যায় আৰু
অ সেইটোয়ে ভাল আৰু, নহয় আগতে যদি এনেকে ওলাই বেছি গ'ল হয়
আগতে ওলাই নাযায়, অ আগতে একেবাৰে মে-মেট্ৰিক পাছ কৰিলে গৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেগৈ, বাহিৰলৈও নাযায় নাযায়ে ৰা লগৰ ল'ৰা ছোৱালীৰ লগত ঘূৰিয়ে নাপায় কাকো মাতিও নোপায়, এনেই কিন্তু মানুহ চবকে মাতে। বাটে দি গলে কোনো ক'ব লাগে মানুহ নাই নকবলগীয়া মানুহ নাই ল'ৰাটো যে মোক নামাতে বুলি কবলৈ, চবে সলাগে তাক এ ওচৰত মানুহ ঢুকাই গৈছেগৈ খুৰী দুজনী একেবাৰে কয়ে, সি একেবাৰে অমুক একে-একে মাতটো এ ইমান ধুনীয়াকে দিয়ে নহয়, এইটো ল'ৰাটো ধুনিয়া এই ইমান ধুনীয়াকে মাতে, ইমান ভাল পাওঁ নহয় তাক এনেকে কব, কিন্তু সেয়াই আৰু মাতে, চবকে মাতে একেবাৰে অ
অভ্যাসটো ভাল আকৌ মানুহ মাতা নহ'লে, আ-আমাৰ ল'ৰা-ছোৱালী লাজে কৰে মাত মাতিব মানুহক
অ, আমাৰ ই আকৌ লাজ নকৰে দে একে, বাটত যদি অ, বাটত যদি বহি থকা দেখে নহয় অ, আইতা বহিছা, ৰ্বমা বহিছা, এনেকে এনেকে কয় আহিবগে ধুনীয়াকে, সেই মাতটোৱে তাক একেভাল পাই ছবে
তাকেতো, কিমান ভাল লাগি যায় মানুহখিনি সচাঁকৈ
অ, এতিয়া চবেই কয়, মানুহ এজনী ওচৰ বুঢ়ী এজনী বয়সস্থ বয়সস্থ মানুহ, বয়স হ'ল আৰু মানুহজনী মানুহৰজনী ঢুকাই গ'লগৈ আৰু, এ তাৰ নাম লৈ-লৈ মোক কয়, তাৰ নাম কৈয়েই থাকে। সেইয়া ল'ৰাটোক নামাৰিবি দেই, ল'ৰাটোক দুখ নিদিবি, ল'ৰাটো ইমান ধুনীয়া, অমুক-তমুক এনেকে কব। মোক এনেকে কৈ থৈ গৈছে, যেতিয়া অহ যেতিয়া বিচনা সজ্জাত পৰিছে ল'ৰাটো মানুহজনীয়ে কৈছে, তাক নামাৰিবি দেই, ই ইমান ভাল ল'ৰা। ই দেখিলে, অ' আইতা মোৰ সেইটোৱে মনত পৰি থাকে তাৰলে। বহিছা এনেকে
এ নাই মানে, অ অ-অ, হয় হে তোমাৰ। আৰু বুঢ়া বয়স হলে মানুহৰ মানে এনেকে কোনোবাই মাত এষাৰ দিলে কিমান এটা ভাল লাগে। মানে হয়, ঘৰত ইমান। কিমান বা টেনশ্যনত ইমান বুঢ়ি হৈ গৈছে হয়, দুখে-সুখে মানুহবিলাক। এনেকুৱা যদি কোনোবা মাত এষাৰো দিয়ে, কিমান ভাল লাগে, তাকে
অ 'সি বাটৰ পৰা বাহিৰ আঁতৰ থাকিলেও চিঞৰি পেলাই মাতিব এতিয়া বহিছা এনেকে কব। সেইকাৰণে মানে খুব ভাল পায় আৰু এনেও গাঁৱত যিমান মানুহে নহওক মানুহ বাটেদি বাটত দেখিলে হ'ল আৰু নামাতো বুলি নক নাম নামাটা মানুহ নাই চবকে মাতে আৰু ধুনাকে মাত মাত এসাৰ দিয়ে।
সেইটো হেৰি থাকিলে ভালেই তাই ল'ৰা ছোৱালী গাত মানুহৰ লগত মানুহৰ কথা পতা উম উম।
হবয়ে।
উম তাৰাপা এই ভাত বনালি এতিয়া?
এ ভাত বনালো খোৱাহে নাই। ভাতকৰেলা ভাজি দালি বনালে অ' দালি বনালে নাই নাই কিনি অনা আছিলে আকৌ ওচ ত বোৱাৰী এজনীয়ে দিছিলে কেইটামান। কিনা কিন্তু ঢুকালে বাৰু সেই বোৱাৰী জনীয়ে দিছিলে বোৱাৰী এজনীয়ে মোৰ বান্ধৱী এজনীয়ে দিছিলে আৰু।
অ অ
তেনেকে
ঘৰত লগা কেইটা আকৌ খাই ভাল লাগে যিকোনো বস্তু, উ উ বান্দৰে খোৱা নাই সেইকেইটা?
নাই নাই তাহতৰ তাহতৰ এইফালে বান্দৰ নাই, আমাৰ এটা চাইডে বান্দৰ থাকে এটা চাইডে নাথাকে অ।
এই ৰাস্তা শিপাৰে নাথাকে মানে?
অকন দুৰলে মানে পিচ
জল অহ। একেখিনি জেগাতে ন সেইখনতে আকৌ সিহঁতি এটা চাইডে যায়
অ নাই নাযায় অ হেত সেইদখলে নাযায়গৈ মানে বান্দত লেছেইমাহ কৰিছে লেচেইমাহ দিয়ে ঘৰত খোৱা পাচলি কিমান ভাল লাগে খাই ন।
কিমান ভাল লাগে মোৰ মানুহে দিয়ে নহয় ঘৰত কিনীয়া মানে সেইকেইটা খাই চাও আৰু মানুহে দিয়া কেইটা খাও ইমান ধুনীয়া লাগ লাগে। ঘত লগা কেই যেতিয়া দিয়ে নহয় মজা লাগে। একদম গোটে টেষ্ট এ মানে সোৱাদে বেলেগ। লেচেৰী মাহ কিদালো ভাল লাগে আকৌ ঘৰত লগা।
পাচলি, পা, পাচলি কি ঘৰত হ'ব লাগে ন। পাচলি কেইডাল ঘৰত থাকিলে এনে সাৰ দিয়া বস্তু কিমান খাবি আৰু। আৰু আনি থলো আনি
তহঁতৰ মালিকে কৰিলে হয় কিজানি, হয়। ব' হেৰিয়াৰ হয়! হয়!
অ' মালিকে কি, আমি আমাৰ ল'ৰাই কৰিলে হয় এতিয়া। জেগা থকা হয়, বান্দৰে নোখোৱা হয়।
সেইটোয়ে নহ। খোৱা মানুহ থাকিলেও আমাৰ তহঁতি ত' কৰা মানুহ। থাকিলেও মানে। এতিয়া হেৰি অসুবিধা, আমাৰ এতিয়া উ, কৰিবৰ কাৰণে
হ'ব দে, ন, ‌ হ'ব পিছত কথা পাতিম দে আকৌ।
হ'ব দে।